হেল্লৌ' কি কৰিছা?
এ মই তোমাৰ বজাৰলৈ গৈছিলোঁ মানে মন্দিৰলে গ'লোঁ। মন্দিৰলে যোৱা পিছত- তাকৌ দেউতাই মাছ আনিব দিলে মানে দেউতা য যাব মন নগ'ল বোলে।
তুমি বজাপা মাছ কিনিব জানা?
এ এ দেউতাক ফোনটো লগাই লৈছিলো।
অ হ হ।
তাৰপিছত হালধি চাহপাত- সেয়াত।
মানে কৰিব লাগে জানানে কেতিয়াবা মাজে মাজে এইবিলাক অভ্যাসটো চবৰে থাকিব লাগে। অভিগতাটো ন' বজাৰ চজাৰ কৰা।
হুম, মই মাছ মাংস কিনিব নাজানো বাৰু এতিয়া লাহে লাহে জনা হৈছো আৰু।
অঁ বাও সেইটোও কিনিছা ভালে কৰিছা ভালে কৰিছা। চবৰে- অভিগতা লাগে অ' ঠগন খোৱা নাযায় তেতিয়া ন' চব অভিজ্ঞতা থাকিলে হয় নহয়। এতিয়া পিছে পৰীক্ষাটো আহি আছে। হেল্লৌ' হেল্লৌ'
উম, দিয়া বাছ। চব কিন মই পাচলি বজাৰ কৰি-
হুম? তোমাৰ মাততো মাজে মাজে নাইকিয়া হয় যে।
মাজে মাজে নাইকিয়া হৈছে হেনো।
বৰষুণ দি আছে কাৰণে হৈছে নেকি।
তোমালোকৰ বৰষুণ ন' তোমালোকৰ বৰষুণ পৰি আছে আমাৰ বৰষুণ নাই। আৰু বৰষুণ হলে হয়। বৰষুণ হ'লেই মানে নেটৱৰ্কৰ প্ৰব্লেম হয় ন, আচৰিত কথা কিয় বাৰু?
এই জানো টাৱাৰত কিবা প্ৰব্লেম এটা দেখাই চাগে। চিগ্নেলত প্ৰব্লেম আহি যায়।
অঁ অঁ এতিয়া কিন্তু যোৰেৰে কৈছা যে এতিয়া শুনিছো মানে।
অঁ' আজি গুৱাহাটীতো বৰষুণ দিছে বোলে।
দিছে ন' উম, আজি বতৰত- কিন্তু ইয়াত আমাৰ ধৰি আছে পৰা নাই এই পুৰহি দিনাখন ধৰা- তাৰ পিছত সন্ধা সময় তুমি কলা আমাৰ তাত পৰিছে, বৰ আচৰিত কথা ইমান ডাৰ কে ধৰিলে নপৰিলে। পুৰহিনা চতুৰ্শী দিনা এতিয়া আকৌ অলপ ধৰিছে কিন্তু।
কৰিব দিয়া।
উম, নাই আজি ছয়দিন মান হ'ল বৰষুণ নাই।
তাকে, কি কৰো এতিয়া। ভাত বনাইছে মাছঅকন আনি দিলো, মায়ে- বিলাহী ধনিয়া দি বনাব লৈ বহুত খাব মন গৈ আছে।
এই বিলাহীটো সুন্দা বিলাহী মই ধনীয়া দি বনালে বৰ ভাল পাওঁ সুন্দা বিলাহীটোৱে।
ইমান প্ৰিয় মোৰ, অ' সেনে
অ' নহয় কিছুমানে বানি লাও বা আলু চালুত মিক্স দিয়ে। ফুলকবিত। মই কিন্তু সুদা যে বিলাহী দিওঁ। সুদা বিলাহীটো মানে মিঠি আৰু পিয়াজ দি অ' মচলা নহয়, মিঠি আৰু পিয়াজ দি, মই বহুত ভাল পাওঁ।
কি ধুনীয়া বনাই।
এইটো মায়ে মায়ে আগতে বনাই ন' বা মানে কেনেকুৱা ভাল লাগে আইতাই
ভাল লাগে আৰু খাই সেইখন।
আমি এদিন খানা চানা এটা খাব লাগিছিলে বুজিছা?
খাম দিয়া খাম ন'?
গম বন্ধতে লগ হয় এ, মজা লাগিব।
অথনি কেইটামান বজাত? আগবেলা আকৌ মোক আজি বুলিহে ফোন কৰিছে। উম, কৈছে তাত আৰু খা খবৰ পোৱা নাই এই কেইদিন, তাৰ মাতটো শুনিয়েই বেয়া লাগে ফোনত এ, মানে সেইকাৰণে এইকেইদিন কৰাও হোৱা নাই, তালে যাব লাগিছিল খবৰ এটা ল'বলৈ বুলি কৈছে, মই কৈছোঁ কামো চলি আছে, বাৰু তথাপিতো হ'ব দেচোন কোনদিনা যাওঁ এনেকে বুলি কৈ থৈ দিলোঁ তাইক। মোৰ মানে সময়ৰ অভাৱ হৈছে নহয় এতিয়া, কাম সোপা ঘৰৰ। অ' সেইটোয়ে। এই কা কামলা লাগি থাক কে সিফালে সেয়া তাৰ মানে তাকে তাকে, কালিলৈতো সম্ভৱেই নহয় বাৰু।
তাৰ পিছতে মই ফুল্লি এনজয় কৰিব পাৰিম।
এতিয়া কিবা এটা বুজা অনুভৱ হৈ আছে মোৰ।
অ' বুজা বুলি ভাবিলে ভুল কথা, পৰীক্ষাটো সদায় মানে হাঁহি মুখে ল'ব লাগে ন'। অ' গৈ আছে অ' সেইটো হয় সেইটো হয়, একদম যেন গাটো গধুৰ হৈ থাকে ন'? অ' সেইটো। সেইটো, মানে সেই প্ৰেচাৰটো মূৰত সোমাই আছে তোমাৰ মন মগজুত সোমাই আছে। ছে ন' পৰীক্ষাটো আছে, উম।
যে অ' মোৰ পৰীক্ষা, এইটো আহি, এইটো আহি আছে মানে
তেনেকে ল'ব নালাগে। পৰীক্ষা, পৰীক্ষা ভাল হ'ব মোৰ ভাল হ'ব, সদায় পজিটিভ মাইণ্ডটো ৰাখিবা, গ'ম পাইছানে? ভাল হ'ব। উম, সেইটো তেনেকে ল'বা। আৰু এইটো এটা কথা দে ভাৱধাৰাটো যদি মানে উ, কি বুলি কয় এইটো হেৰি হয় মানে যি অ' তেতিয়া কিন্তু কামবিলাক কিন্তু ভালে যায়, মই মানে এইটো পাইছোঁ আৰু, একদম সচা কথা নিগেটিভ মাইন্ড এটা লৈ ঋণাত্মক ভাৱধাৰাটো লৈ থাকিব নালাগে মানে।
সদায় ধনাত্মক হ'ব লাগে। আজিয়া মই অনুভৱ কেনেকে কৰিছোঁ তোমাৰ মই কেইদিনমান আগলৈকে খুব একেৰাহে চিন্তা কৰি থাকোঁ, তাৰপিছত মানে চব বেয়াই হৈ থাকে তাৰপিছত কি হ'ল মই বাদ দিলোঁ। মই মানে
অ'।
মোৰ মানে একো ফৰক নপৰা হৈ গ'ল, তাৰপিছত নিজে নিজে অপৰত আহে, মানে মই কোৱা নাই বহুত অপৰচুনিটি আহিছে কিন্তু নিজে ধৰা কিবা এটা কিবা এটা বাত নিজে মুকলি হৈ গৈ থাকে এতিয়া ধৰা মই, অ' সেইটোৱে।
মই এটো কথ। কথা ক'বাত পাইছিলো আৰু মই মই পঢ়ো মানে কিতাপ মই আগতেটো খুব কিতাপ পঢ়ো তোমালোকে জানাই। বাৰু এতিয়া সময়ৰ অভাৱত মই কিছুমান নপঢ়া হ'লো এ। এইটো চবেই কয় বাৰু বা আজিৰ দিনতো কিতাপ পঢ়া এনেকে বুলি কয়। এ এতিয়া মানে অ ভা। আজিকালি কিতাপ পঢ়া মানুহে নাইকিয়া হল দেখোন তাৰ পিছত তেতিয়া মানে মই কোনোবা এখন কিতাপত পাইছিলো। এ ইংলিছ কিতাপ আৰু মানে ম। সঁচা কথা কিন্তু দেই এইটো যে মই। কি ভাবে লৈছো কথাটো তৰ ওপৰত নিৰ্ভৰ কৰে মোৰ ফলটো মোৰ এটা। কৰ্মৰ ফল পাবলৈ মইজ কি ভাৱে লৈছো। কামটোক মই কি ভাবে লৈছো বা কি ভাবে ভাবিছো তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে কিন্তু। তুমি বুজিছা নে বাৰু মই বুজাব জানা নাই তোমাৰ কথাখিনি উম। অ আৰু এতিয়া মই এনেকুৱা কিছুমান পঢ় কিতাপ পঢ়ি পঢ়ি। মই এতিয়া নিজে অনুভৱ কৰিছো মোৰ নিজৰ ক্ষেত্ৰতে হওক বা। মই বেলেগকো কওঁ দেই বেলেগকো কওঁ কিন্তু মানে। কোনোবা খুব চিন্তাত থাকে মোৰ যে কি হব মোৰ যে কি হব মই বোলো একেবাৰে নলবা সিদিনা মানে। অলপতে মোক এজনী ছোৱালীয়ে কৈছে মানে নতুনকে বিয়া হৈছে তাইৰ দুটা বাচ্ছা। কৈছে খুৰী আপুনি এনেকে কোৱাৰ পৰা মোৰ এনেকুৱা এটা কাম হৈ গল। মই বোলো মই আচলতে ক'তো তেনেকুৱা হেৰি নহয় বা একো শিকা নাই মই এনেকুৱা আজিকালিতো এক্সেছ বাৰছ। বুলি তেনেকুৱা এটা মডেলিটি আছে মই শিকা নাই দেই। কিন্তু এনেকুৱা কিছুমান কিতাপ পঢ়িছো বা তেনেকুৱা। কিছুমান ভিডিঅ' চাও মই তেনেকুৱা মানে ধনাত্মক। বা এনেকুৱা হেৰি ভিডিঅ' বিলাক মই চাও মানে। চাওঁতে তাত মানে মই। এ হে কি ম মানে অ তেনেকে মই কোনোবাই যদি কিবা সোধে তেতিয়া কওঁ। বা নিজেও মানে মই কিছুমান অনু অনুসৰণ কৰো ন অ কৰি। মই সঁচাকে ফল পাইছো তুমি বিশ্বাস। কৰা নে নকৰা মই নোজানো এতিয়া তুমি যিটো কথা ক'লা।
মই কৈছো শুনা তুমি যে। ম এজন মানুহক বহুত মেটাৰ কৰে তেওঁৰ চাৰাউণ্ডেড মানুহ খিনিক কিটো মেণ্টেলিটি লৈ থা। কে যদি চব নিগেটিভে লৈ থাকে নহয় সেই মানুহজন কেতিয়াও মানে শান্তি তেওঁ মা ওচৰৰ মাজৰ মুহখিনিয়ে যদি পজিটিভ। তেতিয়া তেওঁ নিজেও পজিটিভ হৈ যায় তেতিয়া সেইকাৰণে তোমাৰ সেই মানুহ গৰাকীয়ে সেইটো ফিল কৰিছে ন তোমাৰ। পা কিন্তু এতিয়া ম। মোৰ ঘৰত অকমান নিগেটিভে সবে মানে ডাউনে নিগেটিভে এনি টাইম দুখতে দুখ লৈ থা। সেনেকুৱাত ভাল নালাগে বস্তু সেইটোৱে।
আৰু এটা কথা তুমি । এই আগৰ আগতে আমাৰ মোৰ দেউতাই দেউতা নাই বাৰু এতিয়া দেউতাই কৈ যোৱা কথাটো মনত আছ। চে যে শব্দই ব্ৰহ্ম তেতিয়া একো বুজি পোৱা নাছিলো মানে।
এয়ে।
পাতি থাকে লগৰ দুই চাৰিজন আহে দেউতাৰ লগৰ আ। বিলে এনেকে শাস্ত্ৰ পঢ়ে দেই দেউতাই ধৰ্ম গ্ৰন্থ বিলাক পঢ়ে দেউতা। উম তাৰ পিছত পঢ়ে বুজি পোৱা না নান পোৱা নাছিলো বিশেষকে অহা যোৱা কৰি থা। অ আমি পঢ়া দিনতে কৰি থাকো দুই এটা বাক্য শুনো কিন্তু দেউতাৰ মো খত বাৰে বাৰে এটা কথা শুনো যে শব্দই ব্ৰহ্ম।
উম।
কি গম পাইছানে? আমি যি শব্দ কওঁ সেয়া ব্ৰহ্ম হয় তাৰমানে- এ মানে সেইটো ফলি যায় তুমি গম পাইছা নে। আমি সেইকাৰণে বেয়া মুখত কেতিয়াও বেয়া কাৰোবাৰ প্ৰতি বেয়া- চিন্তা কৰিব নালাগে, ক'ব নালাগে অমুকতটো অমুক হওঁক, অমুকজন অমুক হওঁক কব নালাগে। সদায় ভালটো - চিন্তা কৰিব লাগে সেইটো তোমালোকে ঘূৰি আহে।
সেইটো-
তুমি গম পাইছা নে, তোমাক কোনোবা জনে যদি বেয়া কৰিছে তুমি তেওঁ ভাল হওঁক আৰু বুলি- কব লাগে। সেইটো কিন্তু তোমালোকে ঘূৰি আহিব, তুমি জানানে এইটো কথা? এই বিশ্ব- বিশ্ব ব্ৰহ্মাণ্ডত এই বিশ্ব ব্ৰহ্মাণ্ডত- উম, এই বিশ্ব ব্ৰহ্মাণ্ডত তোমাক পাইছা অ'। মই কৈছো এই বিশ্ব ব্ৰহ্মাণ্ডত তুমি যিবিলাক কথা এৰি দিছা তোমাৰ মু- খেদি যিবিলাক ওলাই গৈছে শব্দ- গম পাইছ নে, সেই শব্দবিলাক তোমালোকে ঘূৰি আহিছে মানে বিশ্ব ব্ৰহ্মাণ্ড- ত থাকি থাকি আকৌ তোমালোকে ঘূৰি আহিছে, তুমি গম পাইছানে?
নাই সেইটোয়েতো কয় ইউনিভাৰ্চৰ পাৱাৰটোৰ কথা কয় যে ন' ইউনিভাৰ্চক বিলিভ কৰিব কয়। মোৰ লগৰ ছোৱালীয়ে আছে সিহঁত ধৰ মোক লৈ অকমান সিহঁতৰ, এই মই যেনেকে ভাবো মোক- তেনেকে নাভাবে, অকমান সিহঁতৰ জলেছ ভাৱটো থাকে। মোক দেখি- বেয়া লাগে মানে। মই ভাবো যে মই কেনেকে ভাবো তহঁতে- তহঁতে তমোলমোৰ মোৰ লগ ছোৱালী যে কিবাটা পালে, কিবাটা হ'লে মই বহুত হেপি হওঁ। কিন্তু মোৰ ক্ষেত্ৰত সিহঁত নহয়, মোৰ ক্ষেত্ৰত সিহঁত নহয়। সিহঁত- তাৰ মানে মুখতে গম পোৱা যায়, কথাতে গম পোৱা যায় যে সিহঁত হেপি নহয়।
অ‍ঁ নাই কিছুমানকে প্ৰকাশ কৰি দিয়ে, গ কিবা মানে বাহিৰতে গম পোৱা যায়। প্ৰকাশ হৈ যায়। কিন্তু আমি কোনোবাই যদি কাৰোবাৰ ঘৰৰ- অঁ, কাৰোবাৰ ঘৰৰ উম- কাৰোবাৰ ঘৰৰ সন্তান এটা চাকৰি এটা হ'ল ইমান ফূৰ্তি লাগে ন আমাৰ। সঁচাকে মানে মই একদম একে ৰিয়েল কথাটো কৈছো ইমান ভাল পাওঁ। এই কিন্তু কিয় নাজানো আমাক কি ভাবি লয় মানুহে। এ মই সেইটো আজিকালি গুৰুত্ব নিদো কি যি ভাবেই নলওঁক।
মইতো একোৱে গুৰুত্ব নিদিওঁ সেইটোৱে, মই সেইকাৰণে চব বন্ধুৰ পৰা আঁতৰি আহিলো। এতিয়া মানে মোৰ কিবা এটা দেখি সিহঁত সিহঁতে কি জানানে মানে কি হয়- মই কেতিয়াবা খবৰ খাতি, মোক খবৰ খাতি একো নলয় কিন্তু মই যদি ক'বাত কিবা এটা কৰি আছো- বুলি গম পাই মোক মেছেজ দিয়ে হেই ক'ত কৰি আছনো, কি কৰি আছনো? আৰু কিবা পেপাৰ চেপাৰ পাব্লিছ কৰাৰ কথা ভাবিছো নেকি জনাবিচোন কেৱল স্বাৰ্থৰ সময়ত- যতেই নহ'বা সিহঁত মানে মোৰতো জানি সিহঁত বৰ- সদায় থাকে। ত' সিহঁতে মানে অ' এই কেনেকে পালে, এই ক'ত কৰি আছে, এই কি? সেইটো জানিবলৈ কেৱল মেছেজ দিয়ে, বাকী- খোতে একো খবৰ খাতি নলয়। এতিয়া মই পৰীক্ষা- মই নকৰো, মই হেপী। মোৰ এনেকুৱাই যে অ'কে সেইখিনি মানুহ- আঁতৰি গৈছে ভালেই গৈছে মোৰ সেনেকুৱা। সেইবোৰ বন্ধু জীৱনত থাকিলে-
কবা তুমি- বিশ্ব ব্ৰহ্মাণ্ডক এটা কথা কবা- মানে এজন নেদেখা শক্তিটো যিটো আমি ভগৱান বুলি মানো ন'- হয়নে নহয় তোমাক সুধিছো, ভগৱান কিনো প্ৰকৃততে? সেইটোয়ে নো সত্যটোৱে শক্তি এটা আছে যিটো মানুহ আমি মহা বিশ্ব ব্ৰহ্মাণ্ড- আৰু সেইটোৱে ভগৱান বুলি ভাবো আমি। সেই শক্তিটোক আৰু সেইটো সত্য অনাদি অনন্ত। গতিকে সত্যই ব্ৰহ্ম সত্যই ভগৱান মই ক'বলৈ হ'লে মোৰ এইকণ জ্ঞান এ। দি মই সেইটোৱে বুজি পাওঁ এতিয়া সত্য টোৱে কিন্তু ভগৱান গম পাইছা নে? আৰু কাৰো হিংসা কৰিব নালাগে আৰু সিহঁতৰ বিষয়ে ভালকে ভাবিবাচোন তুমি। সিহঁতে মোক হিংসা কৰিছে সিহঁতক। খুব ভাল হওঁক দেই এনেকে বুলি তুমি ক'বা মাজে মাজে আওৰাবাচোন। সঁচাকে তোমাৰ ভাল হ'ব। সিহঁতৰো ভাল হ'ব তোমাৰো ভাল হ'ব উম, সেইটোৱে। এ সকলো সমান নহয় মই এতিয়া এটাকে ভাবো যে সকলো সমান নহয় সক। সকলোৰে যদি মান সকলো মানুহৰে যদি মানসিকতা বিলাক একেই হ'ল হয় এইখন। মানে কি বুলি ক'ম এখন সৰ্ব হ'ল হয় ন। হয় নে নহয় স্বৰ্গই হ'ল হয় গতিকে এইখন পৃথিৱী যেতিয়া তাত সব থাকিব ভাল। ভালটো থাকিব বেয়াতটোও থাকিব হয় নে নহয় উম। কি কবা আৰু। বাৰু ঠিক আছে দিয়া যোৱা যোৱা ভাত খুৱা গৈ দিয়া। দে বাৰু উম।
উম।